ভালে বাকী।
বাকী ভালে আছো, আপুনি?
অ' ময়ো ভালে আছো দিয়া। বাকী খোৱা লোৱা হ'ল।
খোৱা হ'ল চাদ্ৰ এখন আছিল আজি তাতে গলোঁ।
অহ'
তাতে খোৱালে। আপোনাৰ হেৰি ভাত খোৱালে চব্জি দিছিলে পটল আৰু আলু।
উম, উম।
পটল আলু দিছিলে তাৰপিছত দালি এখন আছিলে, তাৰপিছত আপোনাৰ মাছ আছিলে। পাথাৰ মাংস, পাথাৰ মাংস, পাথাৰ মাংস। একদম বহিয়াকে বনাইছিলে, যে পাঠা মাংসতে চবতচে বেছি ভাল লাগিল। তাৰপিছত, মাছ ভাল লাগিছে, বেয়া নহয় মুৰিগন্তা বুলি কয়, সেইটোও বনাইছিলে মা মাছৰ মাত ভাজি বনাই ভাত চাত দি কেনে তাতে মানে ভাত দি কেনে তেলত ফ্ৰাই কৰি কিনে এনেকে বনাই। নেমু, জলকীয়া, চালাদ, চালাদ বনাইছিল আপোনাৰ তিয়হ তাৰপিছত বিট তাৰপিছত আপোনাৰ চৰচা
অ' বোইলৰ এইবিলাক। খোৱা লোৱা অলপ মছলা পাতি কমেই খাব লাগে।
অ' আজিকালি কমে খাব লাগে এইবিলাক বস্তু।
আহ মছলা পাতি অলপ কমেই খাব লাগে, স্বাস্থ্যৰ কাৰণে বেয়া ন।
অ' স্বাস্থ্যৰ কেনে বেয়া।
আৰু এইটো ৰাতিপুৱা অলপ খোৱা লোৱাতটো ভাল কৰিব লাগে।
অ' ৰাতিপুৱা স্বাস্থ্যৰ কেনে ভাল এইবিলাক বস্তু।
ৰাতিপুৱা ব্যায়াম, ৰাতিপুৱা ব্যায়াম কৰিব লাগে। মই আজি মই আজি এ এইটো কৰিলো কি বুলি কয় ৰাতিপুৱা উঠিলো দৌৰিব গলোঁ। আহি দচা খালো, দচাটোতো ইমান অনলাইন নকৰে ন।
নকৰে।
হয়, হয় এবিলাক দেলহিয় বস্তু ধচা তছা। দচা খাই মই ঘৰত আহিলো। অলপ ৰেষ্ট ললোঁ কাম কৰিলো তাৰপিছত। এইটো মানে যি বেয়া বস্তু নাখাওঁ আৰু এইবিলাক। হেলদি বস্তু কণী, গাখীৰ, ওটছ। হেইবিলাক খালোঁ, স্বাস্থ্যৰ কাৰণে ভাল স্বাস্থ্যটো মানে। ভাল লাগিব লাগে ন।
উম, উম ধোচা, ইডলি ধোচাটোতো বাট টাৰি দি বনোৱা যায় তাৰ পিছত ইডলিটো ভাতৰ চাউলৰ এই গুড়া দিয়ে বনায়
উম, এই ভালেই আৰু ভাপত ভাপৰ বস্তু বিলাক খাব লাগে বয়ল।
উম, তাতে যোনটো চাটনি দি আছে নাৰিকলৰ চাটনিটো ভাল হয়। তটো নাৰিকল চাৰিকল খাব লাগে এতিয়া গৰম পৰিছে। ইমান গৰম পৰিছে। এতিয়া, তাপ পঢ়াব লাগে। সিটোৱে পঢ়া বুলি কয় গৰমৰ হেৰি আহিছে বুলি কয়।
অ' ডীপ ফ্ৰাইড বস্তু। অ' এই ড্ৰিপ ফাইড বস্তু বিলাক খাব নালাগে জানা।
অ' একদম মানে তেলত বেছিকে ভাজি দিলে কলাকৈ ভাজি কিনে।
অ' এই যেনেকে এই মানে। বেগন বেঙেনা এইটো ভাজি হওঁক।
এইটো এইটো খাব পাৰে ভাত লগত। নহয়, নহয়, এতিয়া দোকানৰ যোনটো যোনতটো কয় চাইনিজ বস্তু যেনেকে হৈ গ'ল চাওমিন। যেন মম', মম' হৈ গ'ল, ম'ম' ষ্টিম কৰা যায়। ভাপতে বনোৱা যায় কিন্তু মম'ৰ ময়দা থাকে, সেইটো অলপমান স্বাস্থ্যৰ কাৰণে হানিকাৰক হয়।
অ' সেইটো হয়, মই মাছটো মানে ভাজা ভাজি মাছ। মই নাখাওঁ কাৰণে, মই এইটো খাওঁ। কলপাতত দিয়া মাছ, কলপাতত যে দিয়ে। আমাৰ অসমীয়া খাদ্য একদম ধুনীয়া সাবজ খাদ্য যে কলপাতত দিয়ে। সৰু সৰু মাছ তাৰপিছত হালধি দিয়ে, মছলা দিয়ে। তাৰ তাৰপিছত যে ভাপত ভাপত যে সিজায় বস্তুটো। অ' সেইটো টো সেইটো বহুত বিৰাট স্বাস্থ্যৰ কাৰণেও ভাল।
বহুতে মানে একদম। কি কলো একদম ধুনীয়া বস্তু হয়, এইটো কলপাতৰ দি কেনে। আপুনি অলপমান আলু পিটিকা তাৰ উ বইল দালি। বইল দালি, বইল দালি উতলা দালে উম। বহুত ভালে হয়। পানী ঢালি ভাত খাব লাগে এনেকে। এই গৰমতো সেইখিনিয়ে খাব লাগে আচলতে। উম, এতিয়া স্বাস্থ্যটো ভাল ৰাখিব কাৰণে ৰাতি আপুনি দাইটিং এতিয়া ৰাতি অলপমান খোৱাটো কমাব লাগে আঠটা বজাৰ আগত খাব লাগে মানুহে।
হয়, হয়। সেইটো কিন্তু হয় মই আঠটা বজাৰ আগতে খা হ'ল মানে মই অলপ ডাইট কৰো ন। ভাত ৰাতি অলপ ভাতটো কম খাব লাগে, চেলাড খাব লাগে এইবিলাক
স্বাস্থ্যৰ প্ৰতি আপোনাৰ অলপমান
হয়, চালাদ অ' হয়, হয়, লাগিব লাগে ন আজিকালি আজিকালি মানে সৰু ল'ৰা ছোৱালী বিলাকে মানে বহুত বাহিৰা বস্তু খুৱাই কৰে মানে নিজৰ স্বাস্থ্যত ধ্যান নিদিয়ে।
উম, হয়, হয়, একদম মানে নিজৰ স্বাস্থ্যত হেৰি গুৰুত্ব নিদিলে। গুৰুত্ব দিব লাগে, নিজৰ স্বাস্থ্যটোৱে মেইন, স্বাস্থ্য থাকিলে আপুনি যিকোনো কষ্ট কাম কৰি কেনে আপুনি থাকিব পাৰিব। যদি স্বাস্থ্যটোৱে ভাল নাথাকে তেনেহ'লে কেনেকে হ'ব।
টিকে
কেচা বুট খাব লাগে।
কেচা বুট অ'
অ' কেঁচা বুট তেনেকে এতিয়া ৰাতিপুৱা ৰাতিপুৱা পাঁচটা বজাতে উঠিব লাগে।
উম, উম, ঠিকেই।
ৰাতিপুৱা পাঁচটা বজাতে উঠি উঠি কেনে অলপ দৌৰিব যাব লাগে। দৌৰি আহি কেনে অলপমান। কেঁচা বুট হৈ গ'ল গাখীৰ হৈ গ'ল কণী হৈ গ'ল
এ মই কৈছিলো, মই এনেকে খাওঁ। এনেকে মই যিমান পাৰো। যিমান পাৰো মই এনেকে ৰাখিব চেষ্টা কৰো মই মানে মোৰ দে। সদায় এনেকৈ
হয়, হয়, হয়। হয়, সেনেকে থাকিব লাগে আৰু বাকী
যেন বাকী আজিকালিতো এইটো। স্বাস্থ্যতো ঠিকেই হয় মানে খোৱা লোৱা চবৰে আজিকালি কিন্তু আৰু এটা স্বাস্থ্যই আমাক মানে হানিকাৰক হয় এইটো যে এইটো বস্তুবিলাক যে জ্বলাই বা গছ কাটি আছে মানুহ বিলাকে
অ' এইটো গছতো গছতোতো লাগে গৰমত।
উম, গছতো লাগে বিৰাটে সেইটোয়ে মানুহ বিলাকে। কাটিব নালাগে দিয়কচোন। আজিকালি মানুহব বিলাকে নিজৰ ঘৰ বান্ধিব কিবা বান্ধিব এইবিলাক কাটি থাকে। সেইয়া
নাই। নাই। এইটো কাটিব নালাগে, এইটো গছ গছনি গছ গছনি আমাৰ প্ৰাণ। গছ গছনি থাকিলে আমি থাকিম। এতিয়া চৰাই চিৰিকটি বিলাকৰ এতিয়া যেনেকে অ' হেৰি কি কয় গছ গছনি নাথাকিলে চৰাই চিৰিকটি কৰ পৰা আহিব। চৰাইও আহি আছে, গছ গছনি থাককাৰ কাৰণে, এতিয়া গছ গছনিয়ো নাই চৰাইও নাই মানে।
জন্তু নোহোৱা হ'ব লাহেকৈ যদি এনেকে গছ বা কাটি থাকে। কিবা কৰে জন্ত নোহোৱা হৈ যাব। উ খোৱা লোৱা এইবিলাক চৰাই চিৰিকটি চেৰি চিৰিকটি এইবিলাক ফুল চুলৰ পৰাতো পায় ন যি পায় ফুল গচ যিমান পাৰে খোৱা লোৱা তাৰপৰাই কৰে
সেইবিলাক সেনেকেটো খাই চৰাই চিৰিকতিনো ক'ত মাছ, মাংস খায়। এ ন আমি মাছ, মাংস খাই আছো। এই বাঘ চাঘ এইবিলাক জংঘলৰ মাজত থাকিবও নোৱাৰে। সিহঁতে ওলাই আহিব লগা হৈছে। জংঘলে নাইকিয়া হৈ গৈছে ইমান পাহাৰ কাটি ইমান হেৰি হৈ আছে। মানহে উন্নতি উন্নতি কৰি আছে। কিন্তু ইপানৰ পৰা দু দুৰ্নতি হৈ আছে, সেইখিনি বস্তু। এই খিনি বস্তু চাব লাগে মানুহে। নিজৰ ঘৰটো বান্ধিম বুলি কৈ কিনে এতিয়া পাহাৰখন কাটি দিলে নহয়, নহয়। পাহাৰখনতো বহুত আগৰ পৰাই হৈ আছে।
মানে আমাৰ সপ্তাহ বা কিবা হওঁক আমাৰ ঘৰত মানে পুলি অনা হয় সৰু সৰু।
আমি মানে পুলি পুলিবিলাক ৰু ৰুই কিনে আমি ভাল পাওঁ মানে আমাৰ। মানে সেউজীয়া পৰিৱেশ ভাল লাগে আমাকো। আমাৰ, আমাৰ, আমাৰ চোতালটো চোতালটো মানে ধুনীয়া মানে ফুল হওঁক সৰু গছে হওঁক পুলিয়ে হওঁক আমাৰ মানে। মানে পুৰা আৱৰি আছে চোতালখনত ধুনীয়া লাগে। এই খিনি নিজকে ধুনীয়া লাগে।
অ' এনেকুৱা হ'লে মানে চোতালখন যেতিয়া আপোনাৰ এই ফুল তাৰপিছত গছ গছনি থাকিলে কেৰ কুটুৱ আহিল চৰাই আহিল। ৰাতিপুৱা শালিকা ওলাব, শালিকা। কি ধুনীয়া মাত দিয়ে, খালীকাৰ এনেকুৱা এইবিলাক ভাল লাগে ন। উম, যেনেকে এতিয়া পথ। আহিলে কুলিয়ে চিঞৰে, এতিয়া যদি গছ গছনি নাথাকে কুলি ক'ৰ পৰা আহিব। এতিয়া ব'হাগ আহা বুলি আমি গমেই নাপাওঁ।
হয়।
ব'হাগ মানে কুলিয়ে চিঞৰিব ন ব'হাগ আহাৰ। আগ জাননী দিয়ে কুলিয়ে। গছ গছনি লাগে এতিয়া যেনেকে ঘৰতে খেতি খেতি কৰিব পাৰে আপুনি যদি চহৰত থাকে তেনে হ'লে জলকীয়া, জলকীয়া হৈ গ'ল লাও হৈ গ'ল। সেনেকে সৰু সুৰা বস্তু। তো জিনটিনি ঘৰৰ ভিতৰত আপুনি খাব পাৰে, তাতে য'ত হাইব্ৰীড নিদিয়া কৰি বনাই আছে, সেনেকুৱা। মানে বস্তু খাব পাৰে, যেনেকে পুৰি শাক হৈ গ'ল।
উম।
শাক পাচলি এইখিনি ঘৰৰে খাব পাৰে।
সেইটোয়ে আমাৰ ৰোৱা আমাৰ বস্তু বিলাক ৰোৱাও আছে। আমাৰ সৰু সৰু গছ নেমু চেমু বা আৰু বেলেগ কিবা হক শাক, লাই শাক। এইবিলাক আমাৰ মানে পুৰা লোকেল বস্তু আমি চবকে আমাৰ ঘৰৰ কাষৰ মানুহকো দিওঁ। আমিও খাওঁ মানে একদম হেল্দি বস্তু এইবিলাক।
একদম একদম স্বাস্থ্যৰ কাৰণে বহুত ভাল বস্তু সেইবিলাক ঘৰৰ বস্তু খাব পাৰিলে মানে ভাল আৰু
আহ, আম, আম, কঁঠাল। এইবিলাক বহুত ভাল।
আম, কঁঠাল এইবিলাকতো ঘৰত লাগিব লাগে দোকানৰ পৰা আজিকালি কিনি লৈ আহে ত পোৱা পেষ্টিছাইড মাৰা হৈ থাকে।
অ' বহুত আজিকালি মানে। এ মানে এইবিলাক ফুলাবৰ কাৰণে বস্তু বিলাক। যিয়ে নহক মানে বহুত অ' ভাল কৰি ৰাখিব লাগে বহুত দিনলৈ আৰু অলপমান হাম অলপ মানে বেয়া হয় বস্তুবোৰ এনেকে
উম, অলপ নহয় স্বাস্থ্যৰ কাৰণে বহুত বেয়া হয়, আজি যদি স্বাস্থ্যই ভাল নাথাকে। উম। স্বাস্থ্য ভাল থাকিলে চ'ব বস্তু ভালে থাকিব। জীৱনতটো চলিবৰ কেনে
খোৱা লোৱা ভাল কৰিলে স্বাস্থ্য ভালে থাকিব। আৰু নিজৰ পৰিৱেশটোকো ভালে ৰাখিলে নিজৰ স্বাস্থ্য ভাল লাগিব।
অ' এই পৰিৱেশতটো চাফা কৰি ৰাখিব লাগিব, এতিয়া আপোনাৰ চোতালখন ওলালে ধুনীয়াকৈ চাফা কৰি ৰাখিলে যাতে ফুল চুল ৰুই দিছে আপুনি যেনেকে।
উম, অ' যেতিয়াই সাৰ পাওঁ আৰু সাৰ পাই বাহিৰত ওলাই আহো, ধুনীয়া পৰিৱেশ আৰু একদম ধুনীয়া। আৰু ৰাতিপুৱা মই পাঁচটা পাঁচটামানতে উঠো
ঠিক আছে তেনেহ'লে দিয়ক।
দিয়ক, দিয়ক, দিয়ক পাছত কেতিয়াবা কথা হ'ব ভাল লাগিল কথা পাতি।
অ' অ' ভাল লাগিল আপোনালোকৰ কথা পাতি দিয়াক।